অ শুনি
হয় শুনিছো। তুমি শুনিছা?
শুনিছো শুনিছো দিয়া কি কৰিছা পিছে?
মই এনেই আছো ইমান গৰম দিছে। তুমি কি কৰি আছা?
ময়ো এনে বাহিৰত বহি আছো ৰবা বতাহ চটাও দিয়া নাই। ঘৰৰ ভিতৰতো আৰু কিমান থাকিম। তাকে বোলো ইমান গৰম দিছে ন?
হয় হয় বহুতেই গৰম দিছে দেই এইকেইদিন।
আৰু পৰীক্ষা যে আহিলে গম পাইছ গম পালানে নাই?
অ পৰীক্ষাতো আহিলেই সৈইদিনা দি উঠিছিলোহে আৰু আহিলেই
তাকেতো তাকে এই বোলো পৰীক্ষাৰ কথা ভাবি থাকোতে ভাবি থাকোতে মনত পৰি তোমাৰ অলপমান পৰীক্ষাৰ প্ৰস্তুতি ৰ ওপৰতে কথা পতো নেকি, কেনেকুৱা কি প্ৰস্তুতি কৰিছা বা কোনে কেনেকুৱা কি কৰিব লাগে আৰু পৰীক্ষা সেই সময়ত কি কোৱা বাৰু?
মানে তুমিটো ভাল বিষয়ে বাছি লৈছা মানে পৰীক্ষাৰ প্ৰস্তুতি শিকাৰ কাৰনে অতি গুৰুত্বপূৰ্ণ। যদি অ প্ৰতিজন শিক্ষাৰ্থী ভালদৰে অ পৰীক্ষাৰ প্ৰস্তুতি কৰিলেহেঁতেন তেতিয়াও ভালদৰে ভাল ফলাফল আনিবই পাৰিব। যদি তেওঁলোক ভালদৰে পৰীক্ষাৰ প্ৰস্তুতি নকৰে তেন্তে তেওঁ লোকে মানে কৰা অলপমান কঠিন হৈ পৰে।
হয় তুমি ঠিক কথাই কৈছা। পৰীক্ষাৰ বাবে এনে ধৰা প্ৰস্তুতি বহু দিন আগৰে পৰা আমি নিয়মীয়াকৈ কৰিব লাগে। শেষ মুহূৰ্তলৈকে অপেক্ষা কৰিলে যথেষ্টখিনি আমাৰ হেঁচা প্ৰয়োগ পাই দিছো মানে মানসিক চাপ পৰে। আ আমিতো গমেই পা পৰীক্ষা পৰীক্ষাতো আমাক এনেকুৱা নহয় যে আমাক বিদ্যালয়ৰ পৰা পৰীক্ষাৰ এদিন আগতে জনাব বা দুদিন আগতে জনাব। পৰীক্ষাৰ এমাহ দুইমাহ আগতেটো আমি গমেই পাই যাওঁ। সেই যেতিয়া আমি গম পাও, তেতিয়াৰ পৰা আমি প্ৰতিটো বিষয়ৰ ওপৰত মানে প্ৰস্তুতি চলাই দিব লাগে। গোটেইখিনি পাঠক্ৰম তেতিয়াহে আমি সম্পূৰ্ণ কৰিব পাৰিম। কাৰণ পৰীক্ষাৰ এদিন জানো আমি এ গোটেইখন সম্ভৱ নহয় হয়নে নহয় আৰু ধৰা তুমি নিজে ভাবিছাবা শিক্ষক শিক্ষয়িত্ৰী যিখন মানে পাঠ্যক্ৰম বা যিখন কিতাপ আমাক ছয় সাত মাহ ধৰি পঢ়াই থাকে। আমি ধৰো এ এদিন ৰাতিৰ ভিতৰত জানো পঢ়া পঢ়ি সম্পূৰ্ণ কৰাটো সম্ভৱ আমাৰ কাৰণে। এই একেবাৰে অসম্ভৱ কথা এইটো তাত ত এইবিলাক এইবিলাক কাৰণতো আমি যদি পৰীক্ষাৰ আগদিনা আদি পঢ়িবলৈকে ৰখি থাকো তেনেহ'লে আমাৰ ধৰা পৰীক্ষাত ভাল ফল নাপাওঁ বা পৰীক্ষা প্ৰথম স্থান লাভ নকৰো।
হয় ঠিকেই কৈছা আৰু মানে নিয়মীয়া হয় হয়। কৈছে মানে নিয়মীয়া অধ্যয়নৰ মানে বহুখিনিয় লাভ আছে। আমি যদি মানে অ শিক্ষক শিক্ষয়িত্ৰী আমাক যিখিনি পঢ়াই আমি যদি লগা লগ আহি পিনে গধূলিত সময়ত বা আমি যেতিয়া ফ্ৰী মানে এনে সেইখিনি সময়ত যদি মানে পঢ়ি থৈ দিও, তেন্তে মানে আৰু পৰীক্ষাৰ আগত বেছি মানসিক চাপৰ সন্মুখীন হ'বলগীয়া নহয়। কিন্তু তাৰে যদি আমি সময় পঢ়াৰ লগে লগে নকৰো বা পৰীক্ষাকে ৰখি থাকো, তেন্তে আমাৰ বহুতখিনি মানসিক চাপ বৃদ্ধি পায়। আৰু মানে আমি যদি পালো তেন্তে, মানে আমি এখন দৈনিক সময়সূচী বনাই থ'ব লাগে। যে এইখিনি সময়ত আমি ইটোৰ বিষয়ে পঢ়িম, বা এইখিনি সময়ত ইটো বিষয়ে পঢ়িম। তেন্তে মানে আমি
আমাৰ সময়ত মীৰদতা সহজ হৈ পৰে যে, এইখিনি সময়ত তই পঢ়িবই লাগিব। তেন্তে মানে টো নালাগে যে কোনটো বিষয় কেতিয়া পঢ়ো, কোনটো বিষয়ে কেতিয়া পঢ়ো?
হয় তুমি ঠিক কথাই কৈছা। আমি যে এটা নিয়মিত কাৰ্যসূচী বা সময়সূচী বনাই যাও। তেতিয়াহে আমি প্ৰতিটো বিষয়ৰ বাবে বা বিষয়ক সমান সময় দিব পাৰিম। বা সময়ৰ সঠিক ব্যৱহাৰ কৰিম। আমি যদি পৰীক্ষাৰ আগতে খালি আমি যদি পঢ়া আৰম্ভ দিওঁ, তেনেহ'লে আমি কোনদিনা কোনটো বিষয় পঢ়িম, এনেকুৱা মানে যথেষ্ট খিনি আমাৰ মনত মানে এটা উগুল-ঠুগুল মানে ধৰা বিভিন্ন যে এইখিনি পঢ়া নহয়। বা ইয়াৰ পিছত এইটো বিষয়েও পঢ়িব লাগিব। এইটো বিষয়ে ইমানখিনি পঢ়িব আছে, এইটো বিষয়ৰ ইমানখিনি পঢ়িব আছে, সেইখিনি সময়ত মানে আমাৰ যথেষ্টখিনি মানসিক চাপ বৃদ্ধি পায় সেই কাৰণে কোৱা হয় যে পৰীক্ষাৰ এদিন বা দুদিন আগতে নহয় যে এক দুই মাহ আগৰ পৰাই পৰীক্ষাৰ প্ৰস্তুতি চলাই দিব লাগে। সেয়ে মানে কঠিন বিষয়বোৰ ধৰা তেতিয়াহে পঢ়া উচিত হয়। মানে সম্ভৱ হ'ব। আৰু এটা কঠিন বিষয়টো এনেকুৱা নহয় যে, এইটো বিষয় মই নোৱাৰো। এই বিষয়টো মই নপঢ়োৱেই। একবাৰে নোৱা-নোৱাৰো মানে, এই বিষয়টো মই পঢ়িবই চেষ্টা নকৰিম তেনেকুৱাতো নহয়! যদি আমি কঠিন কিবা এটা বিষয় নোৱাৰো আৰু সেইটো বিষয়ে আমি বেছি-বেছিকেহে পঢ়িব আমি চেষ্টা কৰিব লাগে। তেতিয়াহে আমি সেই বস্তু, বিষয়টোৰ ওপৰত ধৰা আমাৰ যথেষ্টখিনি জ্ঞান অনুভৱ হ'ব। আৰু আ জ্ঞান আহৰণ হ'ব। আৰু যথেষ্টখিনি মানে সেই-সেই বিষয়টোৰ ওপৰত তেতিয়াহে আমি সেইখিনি মানে সমাধান কৰিব পাৰিম। ধৰা আজি আমি যদি গণ বিষয়টো নোৱাৰো। আমিতো গণিত বিষয়টো এনে পেলাই থ'ব নোৱাৰো যে নাই এইটোক নোৱাৰো মানে আমি নপঢ়োৱে। গণিতটো আমি যেতিয়া গণিত বিষয়টো আমি কৰি-কৰি যাই থাকিম, তেতিয়া আমি সহজ পাম বাট গণিতৰ আ সেই আমি সমাধান কৰিব পাৰিম পঢ়ি-পঢ়ি গৈ থাকিলে। আৰু বাৰে বাৰে যেতিয়া আমি অনুশীলন কৰো তেতিয়াহে আমি বিষয়টো মানে সহজ হৈ পৰে। আৰু খালি-খালিটো পঢ়িলেই নহ'ব দিয়াচোন। আমি লিখি-লিখি অনুশীলন কৰাটো আটাইতকৈ, অতি গুৰুত্বপূৰ্ণ। মানে এইটো এটা ডাঙৰ উপায়। আৰু ইয়াৰ পৰা উত্তৰ লি লিখাৰ গতি আৰু আত্মবিশ্বাস বৃদ্ধি পায়। তুমি যেতিয়া লিখি-লিখি পঢ়িবা, কিবা এটা বস্তু তুমি মুখস্থ কৰিলা অকল খালি এইটো মুখস্থ কৰি থৈ দিলেই নহ'ব। তুমি লিখিও যাব লাগিব, তেতিয়াহে আমাৰ মানে মনত থকা শক্তিটো বৃদ্ধি পায়। তুমি যেইবাৰ লিখিবা, তোমাৰ সিমানে মনত থাকিব। আৰু তেতিয়া আমাৰ আখৰ ভাল হয় বা আমি লিখাৰ আমাৰ গতিটো বৃদ্ধি পায়। দ্ৰুতগতিত আমি তেতিয়া লিখিব পাৰো। আমি এটা বস্তু তেতিয়া বাৰ-বাৰ লিখি থাকিম, বাৰ-বাৰ আহ আমাৰ মনত হৈ থাকিব, তেতিয়া এনে তোমাৰ আৰু কি মতামত পৰীক্ষাৰ প্ৰস্তুতিৰ ওপৰত?
হয় বাৰু! তুমি যেনেকৈ কৰা মানে আমি লিখি-লিখি চাব লাগে। মানে লিখি-লিখি চালে আমাৰ যিবোৰ বানান মানে ভুল হৈছে, সেইবোৰ মানে আমি শুধৰাই ল'বলৈও আমি এটা মানে অ সময় পাওঁ বা সুবিধা পাও। তেতিয়া আমাৰ মানে পৰীক্ষাত সেই ভুলটো চাগে পুনৰাই নহয়। আৰু মানে পুনৰাবৃত্তি মানে আগৰ আ যিবোৰ প্ৰশ্নকাকত আছে সেইবোৰো কৰিব লাগে। তেতিয়াাহে মানে আমি প্ৰশ্নৰ ধৰণবোৰ বুজি আৰু লগতে আমাৰ কোনখিনি সময়ত কেনেকৈ হ'ব‌ই আমি সময় পৰিচালনা কৰিব পাৰিম এই বুজিব পাৰিম। বা মানে উ সময় পৰিচালনাৰ অভ্যাস গঢ়ি উঠিব। আৰু মানে পুনৰাবৃত্তি কৰাটো মানে বহুতেই গুৰুত্বপূৰ্ণ। আমি যদি অ উত্তৰকেইটা যদি এনে পঢ়ি থৈ দিওঁ, পঢ়ি থৈ দিওঁ তেন্তে নহ'ব। আমি মানে পঢ়ি অ' মানে, পুনৰাবৃত্তি কৰি থাকিব লাগে। তেন্তেহে মানে আমাৰ অ এই উত্তৰবোৰ মানে দীঘলীয়া সময়লৈকে মনত থাকি যায়।
হয় হয়। তুমি ঠিক কথাই কৈছা পুনৰাবৃত্তি মানে পৰীক্ষাৰ প্ৰস্তুতি সময়ত যথেষ্টখিনি গুৰুত্বপূৰ্ণ। আমি যদি পুনৰাবৃত্তি কৰি থাকো, আমাৰ মানে সহজভাৱে কথাবিলাক মনত থাকি যায়। তেতিয়া পৰীক্ষাৰ সময়ত আমি এবাৰ-এবাৰ চালেই হৈ যায়, বা এবাৰ পঢ়িলেই হৈ যায়। সেইকাৰণে পুনৰবৃত্তিতো যথেষ্ট ছাত্ৰ-ছাত্ৰী জীৱনত যথেষ্টখিনি গুৰুত্বপূৰ্ণ দিয়ে অকল ছাত্ৰ-ছাত্ৰী বুলিয়ে নহয় আজিকালিতো অ' মানে ধৰা আমি যে ছাত্ৰ জীৱনটো বা কলেজ জীৱন পাৰ হৈ আহিছোঁ আমাক তাৰপিছত যদি বিদ্যাৰ বা শিক্ষাৰ কোনো প্ৰয়োজন নহব তেনেকুৱা নহয় আমাৰ যদি কিবা এটা বস্তু সাধাৰণ-সাধাৰণ মানুহৰে কথা কৈছোঁ আমাৰ যদি কিবা আহ ম ৰাখিবলগীয়া আছে আমি সেই বস্তুতটো যদি পুনৰাবৃত্তি কৰি থাকো তেতিয়াও আমাৰ সহজে মনত থাকি যায় আৰু পৰীক্ষা সময়ত অকল পঢ়াখিনিয়েতো যথেষ্ট নহয় স্বাস্থ্যৰ-স্বাস্থ্যৰ ক্ষেত্ৰত আমি যথেষ্টখিন মানে গুৰুত্ব ল'ব লাগিব বা যত্ন ল'ব লাগিব কাৰণ আমাৰ যদি পৰীক্ষাৰ সময়ত স্বাস্থ্যটো ভালে নাথাকে বা স্বাস্থ্যৰ স্বাস্থ্য বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে তেনেহলে আমি পৰীক্ষা ক্ষ কেনেকৈ দিব যাম বা পৰীক্ষা প্ৰস্তুতি কেনেদৰে চলাম। যথেষ্টখিনি কথা আহি পৰে দিয়াচোন সেইকাৰণে আমি পৰীক্ষাৰ সময়ত পুষ্টিকৰ খাদ্য খাব লাগিব। পৰ্যাপ্ত পানী পানী খাব লাগিব আৰু পৰ্যাপ্ত টোপনি মাৰটো অতি প্ৰয়োজনীয় কাৰণ আমাৰ টোপনি যদি সম্পূৰ্ণ নহয় তেনেহলে আমি পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে চলাব নোৱাৰো। টোপনি-টোপনি সম্পূৰ্ণ হ'লে আমি আমাৰ মাথা বিষাই থাকিব বা মূৰ ঘুৰাই থাকিব। বা আমি চকুৱে মেলাব-মেলিব নোৱাৰিম বা আমাৰ গাত মানে এলেহুৱা-এলেহুৱা লাগি থাকিব আমি যদি পুষ্টিকৰ খাদ্য নাখাওঁ তেনেহলে আমাৰ গাত টো দুৰ্বল-দুৰ্বল লাগি থাকিব বা মূৰ-চুৰ ঘূৰাই থাকিব আৰু সেইকাৰণে আমি আহ ধৰা তুমি অলপ আগতে যেনে, মানে পৰ্যাপ্ত পানী খাব লাগিব। যাৰ ফলত আমাৰ ৰক্ত সঞ্চালন ভাল- লে থাকে, বা দেহত যিখিনি অল- জলীয় পদাৰ্থ হৈছে, সেইবিলাক আমাৰ শৌ শৌ- প্ৰসাৱৰ যোগেদি মানে ওলাই যায়। সেইকাৰনে পৰীক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ সময়ত মানে স্বাস্থ্যৰ অ আটাইতকৈ ধ্যান ৰাখে। লাগিব তুমি আৰু আহ বহু শিক্ষাৰ্থীয়ে ধৰা পৰীক্ষাৰ সময়ত মানসিক চাপ অনুভৱ কৰে। এনে ইয়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি বাৰু কোৱাচোন তুমি তোমাৰ কি মতামত?
মনো অ' মানে মানসিক চাপ মানে অ'- ল'ব নালাগে আৰু মানে নিজৰ ওৰত আত্মবিশ্বাস ৰাখিব লাগে। নিয়মিত অধ্যয়ন কৰিব লাগে আৰু মানে অযথা- কৰিব নালাগে। আৰু মানে উম যিখিনি আমাক চিন্তা কৰিব লাগে আমি সেইখিন- চ কৰিব লাগে, তাতকৈ বেছি কৰিব নালাগে। আহ আমি মানে উম কেতিয়াও মানে বেছিকৈ তাৰ অ মানে অ মানে মামী চাপৰ মানে সন্মমান হব নালাগে যে, মই কেনে কেনেকৈ পঢ়িম বা কেনেকৈ অ' পৰীক্ষা যাব মোৰ কেনে কেনেকে পাৰিম মই সফল হ'ম নে নহ'ম। ম এইবোৰ চি - কৰিব নালাগে। আমি মানে আত্মবিশ্বাস ৰাখিব লাগে, নিজৰ ওপৰত আমি চেষ্টা কৰিলে পাৰিম বা উম আমি কৰিব লাগিব, নিয়মিত অধ্যয়ন কৰিব লাগিব। এই মানে এইবোৰ কাম কৰিব লাগে আৰু মানে দেখা গৈছে যে, যদি মোবাইল ফোন আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰ মান অলপমান অ' মানে,
হয়
অস্বাস্থ্য মানে অ' অনুচিত হোৱা দেখা হৈছে। যেনে পৰীক্ষাৰ সময়ত যদি মোবাইল ফোনৰ- সামাজিক মাধয়ম ব্যৱহাৰৰ সীমিত কৰা উচিত। তেহে মানে আমাৰ মনোযোগটো মানে বৃ- দ্ধি হ'ব। আমি যদি এনিটাইম মবালইৰ লগতে লাগি থাকো বা সামাজিক মাধ্যমৰ মাধ্যম লগতে লাগি থাকো পঢ়িব এৰি, তাৰানেমি পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে চলাব নোৱাৰিম, আমাৰ মনোযোগ মনোযোগটো মান বাৰে বাৰে বাৰে বেলেগ ফালে গুচি, আমি তাৰ মানে সেইবোৰ, ৰো সীমিত ৰাখি পিনে আমি মনোযোগ বৃদ্ধি কৰিব লাগে পঢ়াৰ ওপৰত।
হয় তুমি ঠিক কথাই কৈছা আৰু ধৰা দলিয় অধ্যয়নৰো মানে যথেষ্টখিনি উপকাৰিতা আছে। আমি যদি আজি বন্ধু বান্ধৱৰ সৈতে বিষয়টো আলোচনা কৰো বা আমি যিটো বিষয় নোৱাৰো, সেই বিষয়টোৰ ওপৰত - যদি বন্ধু বান্ধৱৰ সৈতে আলোচনা কৰি আমি যদি পঢ়ো, তেনেহ'লে কঠিন বিষয়টো মানে আমি সহজে বুজিম। আৰু যথেষ্টখিনি জ্ঞান বৃদ্ধি পায়, কাৰণ কেতিয়াবা কিছুমান শিক্ষাৰ্থ মানে ক্ষেত্ৰত- তেনেকুৱা দেখ য যে শিক্ষ শিক্ষয়ে বুজালে তেওঁলোকে বুজ নাপায়, কিন্ত লগৰ বন্ধু বান্ধৱী যেতিয়া তেওঁলোকক ভালদৰে বুজাই দিব, তেতিয়াহে তেওঁলোকে মানে সেই বস্তুটো ভালদৰে জ্ঞান আহৰণ কৰিব বা তেওঁলোকে ভালদৰে সেই বস্তুটো ওপৰত জ্ঞান ল'ব পাৰে। সেইকাৰণে মানে দলীয় অধয়নৰ যেখিনি উপকাৰিতা আছিল দেচোন ছাত্ৰ ছাত্ৰীৰ জীৱনত, আৰু পৰীক্ষাৰ দিনা আমি তুমি অলপতে যেনেদৰে ক'লা যে ভয় খাব নালাগে বা নিজৰ, আত্মবিশ্বাস লাগিব ল ৰাখিব লাগে। এই সকলো খিনি মানে আমি ধ্যানত ৰাখিব লাগে, যে কি কি কৰিব লাগে, কি কৰিব নালাগে আৰু উত্তৰ লিখাৰ সময়ত আমি সাৱধানতা বিভিন্ন- তেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে, যেনে স্পষ্ট আৰু পৰিষ্কাৰকৈ লিখিব লাগিব। তুমি যদি আহ লিখি আছা কাটি যাইছা, লিখি যাইছা, তোমাৰ ভুল হৈ যাই আছে। তেনেকুৱাত আমি বহিখন চাই তেও তোমাৰ, খন চাই ভাল নাপাব। আৰু প্ৰয়োজন অনুসৰি শিৰোনাম ব্যৱহাৰ কৰিব লাগে, আৰু সময়ৰ ওপৰত লক্ষ্য ৰাখিব লাগে। তুমি যদি এটা প্ৰশ্ন উত্তৰ লিখোতেই যদি তুমি অ আধা ঘন্টা চল্লিশ মিনিট লগাই দিছা, তেনেহ'লে তুমি বাকি প্ৰশ্ন বিলাক কৰোতে তোমাৰ দেখোন কিমান টাইম লাগি যাব। সেইকাৰণে যাৰ পৰা তোমাৰ হাতৰ সময় ওলাই যাব আৰু তুমি যিখিনি প্ৰশ্ন উত্তৰ জানা, সেইখিনি তুমি পৰীক্ষাত লিখি লিখিব লিখিব নোৱাৰিবা মানে সময়ৰ অভাৱৰ ফলতে। আৰু ধৰা যদি পৰীক্ষাত ভাল ফলাফল লাভ কৰা - হল অধ্য়, অধ্যায় নিয়মীয়া অধ্যয়ন আত্মবি্স আৰু সময়ৰ সঠিক ব্যৱস্থাপনা। আৰু নিয়মিত অনুশীলনি সফলতাৰ মানে মূল চাবি কাঠি। এই সকলোবোৰ বস্তু আমি ধ্যানত ৰাখিহে - মানে পৰীক্ষা কেন্দ্ৰলৈ যাব লাগে বা পৰীক্ষাৰ প্ৰস্তুতি চলাব লাগে। এইবিলাকে হ'ল মানে পৰীক্ষাত ভাল ফলাফল - মানে এটা এটা কাঠি আৰু। এনে তোমাৰ মতামত কি বাৰু?
হয় ঠিকেই কৈছা। মানে পৰীক্ষাৰ মানে পৰীক্ষাত সফল হবলৈ ভাগ্যতকৈ বেছি মানে, পৰিশ্ৰম শৃং শৃংখল আৰু সঠিক মানে পৰিকল্পনা অধিক গুৰুত্বপূৰ্ণ। নিয়মিত অধ্যয়ন, পুনৰাবৃত্তি আৰু মানে আত্মবিশ্বাসে নিশ্চিতভাৱে মানে ভাল ফলাফল লাভ কৰাত সহায় কৰে। আমি যদি মানে আমি যদি মানে ভাগ্যৰ ওপৰতে এৰি দিওঁ নহ'ব আমি মানে নিজৰ গোটেই আহ সামৰ্থয়খিনি লগাই দিব লাগিব। তেহে আ আমি পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰো।
হয় হয় তুমি ঠিক কথাই কৈছা। আজি বাৰু তোমাৰ লগত কথা পাতি মোৰ যথেষ্টখিনি অভিজ্ঞতা হল দিয়াচোন।
হয় মোৰো বহুতখিনি অভিজ্ঞতা হল আৰু বহুত খিনি ভালেই লাগিল।
হয় ঠিক আছে আজিলৈ সামৰো তেনেহলে।
হয় দিয়া ধন্যবাদ।